হেল্ল' হয় মই শুনি আছো।
ঘৰতে আছা?
ঘৰতে আছো বৰ্তমান।
অ খোৱা বোৱা হ'ল ন?
খোৱা লোৱা হৈ গৈছে আপোনালোকৰ হৈছে নে?
অ হ'ল।
কি চব্জি খালা আজি?
মই আজি এই কিবাহে খালোঁ মানে আলু পিটিকা আৰু দালি।
উম্
অঁহ আৰু তোমাৰ?
আমাৰ তেনেকাই আলু, তিয়হ আৰু কঠাল গোটি সেয়াই আছিল।
অ অ ভালহে দে।
উমঁ
হয় অঁহ আমি এই সময়ত মানে এই! কিছুমান কথা পাতিম এই ড্ৰেছৰ বিষয়ে যি বড়োৱে গোলাগৰ ড্ৰেছ। ট্ৰেডিচনেল ড্ৰেছ, ইয়াৰ বিষয়ে আমি অলপ কথা পাতিম। বড়োবিলাকৰ যিটো ড্ৰেছ, যি অঁহ! ল'ৰাবিলাকে যি পিন্ধে সেইটো গামচা বুলি কয়।
হয়, জানো।
গামোচা আৰু এই গামোচাটো আমাৰ! সেইটো আজিকালিতো আমি বহুত এনেকাই মেচিনত বনোৱা বা বেলেগ বেলেগ! ধৰণ আমি বনোৱা পাওঁ। ত' আমি কোবা গ'লে যিটো আমাৰ যি অৰিজিনেল মানে আমাৰ! ঘৰৰ পৰাই মানে যি! বনোৱা হৈছিলে আজিও বনায় ঘৰতে আমি মানে। এনেকুৱা গামছা। বনোৱাটো আমি! বাওঁ
উমঁ
আৰু এইটো আগৰ পৰাই মানে চলি আছে মানে। আৰু আজিও চলি আছে। তোমালোকৰ কেনেকা সেনেকাই ঘৰতে। বনাই না গামোচাবিলাক?
হয় লাগতিয়ালখিনি হয় মানে যিখিনি ঘৰত পিন্ধিবলগীয়া হয় মানে বিজনেছৰ কাৰণে নহয় আৰু।
অঁহ।
লাগাখিনি হয়।
হয় হয়।
তেনেকা বুলি ক'বলৈ গ'লে বৰ্তমান আৰু নাইও ঘৰতে হয়।
অঁহ আৰুনাই।
আৰনাই।
আৰনাই আৰনাইটো আৰু হয়। আৰনাইটো বড়োবিলাকৰ যিহেতু জি আই টেগ পাইচা
উমঁ।
এইটোটো ভাবো এটা আৰু লগতে ইফালে যি ছোৱালীবিলাকে পিন্ধে যিটো সেইটো দখনা বুলি কয়।
উম দখনা
দখনা দখনাটো মানে ঘৰতে বনোৱা হয়।
দোকানতো আমাৰ ইয়াত বনোৱা দেখা নায়ে দেই।
অহ। দখনাও মানে বেলেগ বেলেগ অ ছিষ্টেমৰ আছে। যি লাংগা বুলি কয় আৰু যি এনেকাই মানে বেলেগ বেলেগ আৰু মেচিনত বনোৱা আজিকালিটো বেলেগ বেলেগ মানে এনে এয়া দখনাবিলাক আমি দেখা পাওঁ, ধুনীয়া ধুনীয়া কালাৰ। অঁ, ধুনীয়া ধুনীয়া কালাৰ মানে বনায় মানে মেচিনত। টো আজ আগৰ যুগত মানে আমি চালে গম পাওঁ, যি ঘৰত বনোৱা যি অ দখনা। এই দখনাবিলাক মানে, বহুত কষ্ট কৰি আমাৰ ঘৰতে বনোৱা হৈছিল।
হয় হয়।
আমাৰ মাতৃ আৰু বেছি কালাৰ দিয়া কালাৰো মানে এই, আমাৰ নেটচাৰৰ পৰা। যি
মানে হেনেকে কালাৰ কৰিব জানে নেকি আপোনালোকৰ ঘৰত?
আমাৰ এতিয়াতো বৰ্তমান নাই মানে কিন্তু, আগৰ আগৰ দিনত মানে আমাৰ যি পৰিয়ালবিলাক মানে বংশ যি
অঁ।
ঘৰতে বনোৱা হৈছিল। যি, কালাৰ দিবা লাগে মানে এই দখনাত ড্ৰেছত।
উম উম।
মানে ইটো মানে ঘৰতে বনাইছিল। যেনেকা মানে এই যি আমলখি- আমলখি যিটো ইয়াৰ পৰা ক'লা। কলা কালাৰ বিলাক। অঁ, এইবিলাক বনাইছিল বুলি মানে, এইটো গম পাওঁ আৰু আমি। আৰু এনেকাই মানে যি নেটচাৰৰ পৰা পোৱা এইবিলাক। পৰাই মানে কিবা কৰিছিল আৰু!
হেৰি দেখা পাইছে নে মানে, এৰি পলো যে তাৰ লেটাৰ পৰা যে সূতা কাতে দেখা পাইছে নে নাই?
অঁ, এইটো মই! মানে মই ফিজিকেলি দেখা পোৱা নাই কিন্তু মোবাইল বা! চচিয়েল মিডিয়াত মই দেখা পাইছো। ভিডিঅ' বিলাক।
আৰু মানে বড়োবিলাকৰ মাজত বহুত চলে না, ইন্দি ফাচা বুলি যে কয়।
হয় হয়।
সেইটোতো প্ৰায় ভাগৰ ঘৰত থাকেই কিজানি বড়ো বিলাকৰ।
হয় থাকে, এইটো আজিৰ আজিৰ যুগত। টো মানে চলি আছো, এইটো আৰু ইয়াৰ মানে! এইটো কাপোৰৰ মানে, দামবিলাক বেছি হৈ যায় মানে। আমাৰ ইফালে কোকৰাঝাৰত- কোকৰাঝাৰত ডাঙৰকে মানে ইণ্ডাষ্ট্ৰ্ৰী আছে ইয়াৰ। উইপিং - উইপিং চেণ্টাৰ উইপিং চেণ্টাৰ আছে মানে কোকৰাঝাৰত।
ঠিকে আছে।
মানে এনেকাই আৰু বেলেগ- বেলেগ ধৰণত বনায় যিটো। যি, চলা মানে হাফ চলা ৱেষ্টকট। এইবিলাকো বনাও হয় এই লগত। আৰু দামটো বহুত হয়, আৰু মানে যি মোজা আমি পিন্ধো। এই মোজা বিলাকো বনোৱা হয় ইয়াৰ পৰা, এইবিলাক আৰু বাঁহে! মানে বিদেশত মানে, বেলেগ দেশতো মানে এইবিলাক চাপ্লাই কৰা হয় আৰু।
হয় হয়, মানে বহুত কষ্ট হয় সেইটো। বনোৱাত, মানে আমাৰ ঘৰত বনাইছিল না সেইটোৰ কাৰণে ক'ব পাৰো আৰু। আইতা বনাইছিলে আমাৰ।
হয়, হয়। কষ্ট, হয়, কষ্ট, কষ্ট আছে। সেইকাৰণে মানে ইয়াৰ দামো মানে বেছি হয়।
আৰু এইটো কাপোৰৰ মানে ড্ৰেচ বিলাক না! ভাল হয় বোলে। পিন্ধিবলৈ আৰু মানে যাহ তাৰ মানে স্কিনৰ বেমাৰবিলাক। মানে নহয় বুলে সেইকাৰণে এই মোজা এই কিবা কিবি। এইবিলাক বনাও হয় মানে এইটো মানে বাহিৰত চাপ্লাই কৰা হয়, বাহিৰৰ মান! মানুহ বিলাক আৰু এইবিলাক জানেই না। সেইকাৰণে মানে এইবিলাক পিন্ধি আৰু দাম মানে বেছি হ'লেও। এইবিলাক লৈ যায় মানে হয়, হয়।
বাকী ঘৰত তেনেকুৱা কাপোৰ নবই নেকি দখনাই হওক বা আমাৰ যিকোনো।
অ আমাৰ হয়, এনেকাই মায়ে বনাই এনেকায়।
উ'ম
খায় বনায় ত' বেছিভাগ মানে এনেকাই আৰু নৰৰ্মেল। আৰু টাইমো যিটো লাগে না। টাইমো লাগে আৰু আজিৰ যুগতো মানে মেচিন বিলাক ওলাইছে মানে। ধুনীয়া ধুনীয়াকে। বনাই আৰু হাতৰ লগত বনোৱাতটো মানে অলপ কিবা হয়। মেচিনৰ মেচিনৰ নিচিনাটো আৰু কত হ'ব।
নহয়। কিন্তু হাতৰ লগত ফিনিচিংতটো মেচিনতো নোৱাৰে।
হয় হয়।
সেইটো আও মইন।
মেচিনৰতটো মানে বেলেগ আৰু হাতৰটো বেলেগ এয়ঙ্কা হয় আৰু।
হয়
হাতৰটো হাতৰ নিজৰ মানে যি ষ্টাইল। নিজৰ থাকিব। আৰু মেচিনততো মেচিন!
মানে বিজনেছ কৰে নেকি তেনেকে কাপোৰৰ ঘৰত মানে অলপ চলপ কিবা।
বিজনেচ এনেকুৱাতো নাই আজিকালি মানে ঘৰৰ কাৰণেই আৰু। গামোচা। গামোচাবিলাক আৰু অগ্ৰ দখনা সেইবিলাক বনোৱা হয়।
পিন্ধিবৰ কাৰণে।
এনে ঘৰত অগৰং দখনাই পিন্ধে নে মেইন দখনাতটোও পিন্ধে মানে কি সেইটো নাজানো।
অগ্ৰণ দখনা আৰু এই মেনটোও পিন্ধে মানে নৰ্মেল আৰু এনেকাই।
আৰু কেতিয়াবা এনেকে প্ৰগ্ৰাম কিবা কিবি হ'লেতটো আৰু। যেনবা এনেকাই পিন্ধিব যোনটো ভাল আছে নিজৰ।
উম, উম
ভাল ড্ৰেছটোৱে যেনিবা পিন্ধে না।
আৰু পুৰুষসকলে গামচা পিন্ধেনে?
অঁ গামোচাই চলে আমাৰ ফালে বেছিভাগ।
হ'লে কিবা যদি প্ৰগ্ৰাম হয় ধৰি লওক কিবা ঘৰত বিয়াই হ'ল বা কিবাই হ'ল।
অ এনেকা হলেটো অ চলে মানে কিছুমান পিন্ধে কিন্তু কিছুমানে! নিপিন্ধে মানে আজিৰ যুগৰ মানুহকেইটো আৰু। মানে ইমান নিপিন্ধিয়ে মানে।
নাই আজিকালি মানে আৰু উ দে ক।
কিবা এটা প্ৰগ্ৰাম হলেতো কিবা কৰা হয়। সেই আৰু মানে কিন্তু আৰু কি ক'ম মানে!
থিম লোৱাৰ নিচিনা হয় আৰু আজিকালি কিছুমান প্ৰগ্ৰামত মানে কি এনেকুৱা ড্ৰেছ পিন্ধিম গোটেইবিলাকে তেনেকুৱা নিচিনা হয়, আৰু!
অ হয় হয় ভালো লাগে মানে সেনেকা ড্ৰেছ পিন্ধিলে। ভাল লাগে ধুনীয়া লাগে কালাৰ লগত আৰু আমাৰ যিটো। মানুহ লগত মানে ভাল লাগে আৰু!
উম উম উম
মিলি যায় মানে এনেক আৰু ঘৰত। থকা সময়তটো মানে এনেকাই পিন্ধা হয় মানে। বেছিভাগ মানে কিবাতো আৰু সেই। মানে অলপ ডাঙৰ, ডাঙৰ বয়সীয়াবিলাক। সৰু মানে লৰা ছোৱালী বিলাকতো আৰু! কিবা কিবি হাফ পেণ্ট বা কিবা কিবি এনেকেই পিন্ধিব। সেইটো আৰু নাজানে। অ মইতো গামচাই পিন্ধো মই টাৱেল চাৱেলো এনেকা ব্যৱহাৰ! কৰা নহয়েই মই। মোৰ গামচা আছে ঘৰতো মই অ সেনেকাই কৰোঁ। মানে মই যেতিয়া গামচা পিন্ধিব ন মানে মই ফ্ৰেছ ভাল লাগে মানে।
মইয়ো তেনেকাই সদায় গামচাই কিন্তু বাহিৰত গ'লে হাফ পেণ্ট পিন্ধি যাব আৰু বা লং প!
অঁ বাহিৰত গ'লেতো অঁ লাগে কিন্তু মই যি! যেতিয়া শুব যেতিয়া মই থাকিব মানে! গামচাই পিন্ধো মই। বেছিভাগ মানে গামচাই সনেকে ব্যৱহাৰ কৰা হয়।
ঠিকে আছে।
ভাল লাগে আৰু নিজৰ যিটো ড্ৰেছ আৰু! মানে নিজকো মানে ফ্ৰেছ লাগে।
হয় হয়
ভাল লাগে মানে। কিন্তু কিবা কিবি পিন্ধি থাকিলে মানে ভাল নালাগে, মানে! অলপ ৰিলেক্সটো লাগে না মানুহক।
লাগে লাগে হয়।
আমাৰ টাইমটোও হ'ল নেকি?
অঁ অ পিছে আমি ৰাখো দে হা, দে দে!